এই আছোঁ এনেই
অঁ অঁ'
তোমাৰ কোৱা, কি কৰিছা?
কি কৰিবা আৰু ইমান গৰম। তাৰ পৰা সেই বুজাছে ন তাকে তোমাৰ সেই আমাৰ খু- খুৰাহঁতৰ বাৰীত ইমান জামু লাগি আছিলে।
অঁ'
তাৰপিছতে যামো অলপ- পৰাই আনিলোঁ পৰাই আনি পেলাই তোমাৰ সেই কেক এটা বনালোঁ বুজিছানে। তাৰপিছতে, অঁ জামোৰ কেক বনাইছোঁ। তাজাৰ অঁ পাৰি ৰেচিপি লাগে নেকি?
নালাগে মই কেক বনাব নোৱাৰোঁ দেই।
নহয় শিকি থলে কামত আহিব।
এ নালাগে, তুমিয়েই সিকি থোৱাচোন।
অঁ তাকে।
ম‌ইনো আৰু কেক বনাই কাক খোৱামগে?
নহয় মানে হেৰিয়েটো কি বুলি কয়? তোমাৰ- বস্তুতোটো মানে তোমাৰ শুনি থলে কি হয় আৰু কামত আহে দিয়াচোন কেতিয়াবা। আৰু তুমি ৰেচিপি বিলাক ট্ৰাই কৰি থাকা ন। হেৰিয়েটো কি বুলি কয় তোমাৰ কি মানে? আৰু হেৰি তোমাৰ কোল জামুতো মানে- নহয় তুমি যে মোক ৰেচিপি টো দিছিলা সেইটো ৰেচিপিয়ে মই পুৰা বনাই খাইওঁ আজৰি। তুমি আজি মই দিয়া ৰেচিপিটো বনাই খাই চাবা। জামুটো কি কয়বা? অভেন নহলেও হ'ব, তুমি প্ৰেচাৰ কুকাৰ বা চচপেনতো পাৰিবা।
অঁ প্ৰেচাৰ কুকাৰত তোমাৰ হুই হুইচেলটো খালি খুলি পেলাই- থৈ দিব লাগে, তুমি কি কৰিবা প্ৰথম ময়দা ললা- তোমাৰ ময়দা একাপ, তাৰপিছতে- তাত ধৰি লোৱা তুমি চুজিটো নিদিলেওঁ চুজিটো অপচনেল হয় দিয়াওঁ দিওঁ বুলিলে দি- ব পাৰা নিদিলেওঁ নাই। তুমি ধৰি‌ লোলা ময়দা প্ৰথম ময়দাটো নলবা, প্ৰথম তুমি এনেকুৱা জামুটো ধুই লবা। জামু খিনি ধুই লৈ পেলাই- তুমি মিক্সিত মাৰি ল'বা, মিক্সিত মাৰি লৈ তাৰ ৰস খিনি চেকি ল'বা। ৰস খিনি এক্সট্ৰা কৰি তাৰপিছত তুমি, - জামুৰ অ যিখিনি মানে জামুৰ যিখিনি চুবা খিনি ওলাব ন- সেই চোবাখিনি তুমি থৈ ল'বা, থৈ লৈ পেলাই- কি কৰিবা ময়দা অলপ ল'বা ময়দা একাপ তাৰপিছত তাতে তুমি, - চেনি একাপ লবা। চেনিটো খালি তুমি চেনি কাপ চেনি একাপ পুৰা তুমি মিক্সিত মাৰি গুৰি কৰি ল- বা তাপা চেনী একাপ লবা তাপা চেনী ময়দা- তাতে তুমি গাখীৰ দিলা একাপ- গাখীৰটো একাপ নিদিবা, প্ৰথম তুমি ৰিফাইন এ- কাপ দিলা, তাপা তুমি গাখীৰ আধা আধাকে দি যাবা। তোমাৰ চাইদৰ পা কিবা মাত এটা আহি আছে। অ' অ' কোৱা এতিয়া শুনিছা? অ' এতিয়া শুনিছোঁ কোৱা, তাৰপিছত তোমাৰ ধৰি লোৱা তুমি অ' ৰিফাইনটো দিয়াৰ পিছত তুমি গাখীৰ অকণমান, অকণমানকে বস্তুটো মিলাই যাবা। তুমি বস্তু বস্তুটো যেতিয়া অকণমান কোমল, কোমল নিচিনা হ'ব তাতে, তুমি বেকিং পাউদাৰ অকণমান দি দিবা। বেকিং পাউদাৰ দি পেলাই তুমি, বেকিং পাউদাৰ এক চামুচ মানে চাহ খোৱা চামু, চাহ গোলা চামুচেৰে এক চামুচ দি দিবা।
দি পেলাই তুমি? তাত ধৰি লোৱা, চেপ মিঠাটো অ' অকণমান জুখি চালা, চেনিটো বোলে কম পালা? আকৌ অকমান দিওঁ বোলে দিব পাৰা নিদিলেও নাই।
অ', অ'।
তাতে তুমি কি কৰিবা, সেই জামুৰ যে যিখিনি পেষ্ট কৰি লোৱা হৈছিলে নহ?
অ' সেই পেষ্ট আকৌ চাউনটো আহি আছে বে। তোমাৰ এতিয়া নাই, নাই। সেই তোমাৰ জামুৰ যিখিনি চেকি লোৱা ৰসখিনি থাকিব
উম', উম'।
তাৰে তুমি অকনমান আধা কাপ আধা কাপ মান তুমি দি দিবা, দি পেলাই তুমি পুৰা সানিবা। সানি, সানি তাত কি কৰিবা? জামুৰ যিখিনি চোবা খিনি যে আছিলে, আমি যিখিনি থৈছিলোঁ, তাৰে অকনমান, অকনমান তুমি সেই লডা কৰি, কৰি চেৰি যে যেনেকে মাজত দি দিয়ে ন তেনেকে দি দিলে, দি পেলাই বস্তুটো কৰিলা, তাৰ ওপৰত কি কৰিবা তুমি, যিখিনি জামুৰ মানে আমি পেষ্টৰ যিখিনি চোবা খিনি তাৰে অলপমান ভাজিবা ভাজি পেলাই শুকান খুৰ-খুৰিয়া নিচিনা, এই যে আমাৰ যেনেকে গোলাপ ফুলৰ পাহিটো যে ভাজিলে যেনেকে হয় ন ৰষ্ট কৰিলে যেনেকুৱা হয় যে। সেই তেনেকুৱা হৈ যাব, তাৰ ওপৰত অলপমান দি দিবা, দি পেলাই ধৰি লোৱা তুমি অ'ভেনতে দিয়া বা তুমি কুকাৰতে দিয়া বা ছচপেনতে দিয়া। দি ধৰি লোৱা তুমি পয়ত্ৰিশ, চল্লিশ মিনিট মান তুমি উঠাই থৈ দিবা। বা ঢাকন খন মাৰি থবা, হাৱা যাতে নোসোমাই, সেইটো প্ৰতি খালি লক্ষ্য ৰাখিবা। তাৰ পিছত লাহেকে বোলে বস্তুতো হৈ গৈছে। এবাৰ ওলাই পেলাই চালা ধৰিলা, তাত তুমি কাঠিডাল ভৰাই চালা বস্তুতো যদি লাগি উঠি অহা নাই, সিজি গৈছে, তেতিয়াহ'লে তোমাৰ কেকটো হৈ গৈছে। তেনেকে তুমি উলিয়াই আনি খাই চাবা, মই তোমাক মানে চাহৰ লগত মই ক'লো নহয় একদম নৰ্মেল কেকত কৈও ধুনীয়া খাবলৈ।
বিৰাট ধুনীয়া হয় খাবলৈ।
গৈছো।
খাই ছাবচোন তুমি।
খাব লাগিব, খাব লাগিব।
তাকে কিবা ৰেচিপি এটাকে দিয়াচোন বুজিছা, গৰমত খাব পৰা।
এই গৰমত খাব পৰা কি ৰেচিপিখন দিম আৰু।
কিবা এটা কোৱা?
কঁঠালকে দুফুটামান খাই শুই থাকিবা আৰু গৰমত।
তাকে হেৰি এইটো কি বুলি কয় বাকী তোমাৰ অ উ চাহ-তাহ খোৱা হোৱা নাই নহয়?
চাহ নাই খোৱা, মই চাহ নাখাওঁৱেই তেনেকে, তেনেকে মানে মই একেবাৰে নাখাওঁৱেই চাহ। কেতিয়াবা ধৰা সেই আ কোনোবা মানুহৰ ঘৰলে গ'লে কৰিলে তোমাৰ উম ঘপকে দি দিলে খাওঁ আৰু বাধ্যত পৰি।
কিন্তু এনেই যদি কিবা কাৰণত চাহ খাবা নেকি সোধে মই তেতিয়া নালাগে বুলিয়ে কওঁ। নাখাওঁয়ে চাহ মানে
তাকে, তুমি খালা? নাই নাই নাই কোৱা চাহ খাবলৈ দেৰি আছে।
আচ্ছা আচ্ছা বা কি হেৰি এইটো কি কয়, মাহঁতে কি কৰিছে?
জানো আছে চাগে কিবা কিবি কৰি।
অ অ দেউতাটো নাইয়ে চাগে?
নাই নাই।
বুজিছোঁ। উম হেৰি তেনেহ'লে কেকটো তোমাৰ হাতৰে গৈ খাবগে লাগিব আৰু। মইতো আৰু কেক বনালে মই তুমি যিখিনি কলা মই চব মূৰৰ ওপৰেদি গ'ল।
উম উম।
সেইটো মই মই কেক বনাবলে গ'লে সেইটো কেক নহয়গে আৰু।
উম গম পাইছোঁ।
সেইটো কাৰণে কেকটো তুমিয়ে বনাবা আৰু খাবলে মাতিবা বনাই। নহ'লে মই গ'লে বনাই খোৱাবা আৰু। বাকী কোৱা আৰু।
বাকী কোৱা তুমি।
কিনো কম আৰু যিডাল গৰম পৰিছে ও ৰাম বাপ এই মানে কথা ক'বলৈও মন নাযায় একো খাবলৈও মন নাযায়, কৰিবলৈও মন নাযায়, দিনডাল ৰ'দ বাহিৰলৈ ওলাব নোৱাৰি ৰ'দ পা তোমালোকৰ ফালে ৰ'দ নে বৰষুণ দিছে নি?
নাই নাই ৰ'দে দি আছে এইকেইদিন
বৰষুণ নাইয়ে চাগে?
নাই নাই বৰষুণ একেবাৰে নাই ইয়াত।
বুজিছো। বৰষুণ লাগিছিল অ'এজাক ভালকে। তোমাৰ মানে সেই ৰ'দটোপা কাৰ তোমাৰ মানে এনেকুৱা হৈছেগে সেই চব গৰম হৈ গৈছে, ঘৰৰ ভিতৰত সোমাব নোৱাৰি, কৰিব নোৱাৰি,
উম উম
যি অৱস্থা। মানুহৰটো মানুহৰে জীৱ-জন্তুৰ পথাৰত তোমাৰ গৰু-ছাগলী একে ৰ'দৰ পৰা থাকিব নোৱাৰা অৱস্থা।
উম তাক
আৰু গৰু ছাগলীটো গৰু ছাগলী লগতে খেতি বাতিও একো হোৱা নাই নহয় বৰ পানী নোহোৱা কাৰণে।
উম উম। হয়।
তেওঁলোকৰ সেইফালে হেৰি হৈছে নে খেতি?
খেতি নাই এইফালে তোমাৰ এনেকে কত খেতি হব টাউনত।
নহয় নহয় তোমালোকৰ গাঁৱৰ ঘৰৰ ফালে কথা কৈছো।
অ কৰিছে চাগে দেই, মই ইমান ভালকে গম নাপাম সেইফালে যোৱা হোৱা নাই।
অ যোৱা নাই নেকি?
নাই নাই যোৱা হোৱা নাই পৰীক্ষা চলি আছিলে যে। সেইটো কাৰণে যোৱা হোৱা নাই আৰু।
এতিয়াটো টো পৰীক্ষা শেষ হ'ল তোমাৰ ৰিজাল্ট দিলে চাগে ন? অঁ অঁ আজৰি আও এতিয়া।
তাকেহে।
নে এইফালে আহিবা আমাৰ এইফালে ফুৰিবলে?
তাকেহে জানো কেতিয়ালে যোৱা হয়।
বহুত দিন হ'ল নহয় নহয় বহুত দিন হ'ল নহয় তোমালোক এইফালে নহা। টাইম এটা উলিয়াই পেলাই আহিবা, মাকো লৈ আহিবা দেউতাকো লৈ আহিবা।
তাকে তাকে। কৰিব লাগিব কি হয়।
ফুৰি মেলি থাকিব লাগে।
উম হয় হয়।
সেই কিমান দিনৰ আগতে অহা।
তাকেহে।
তাকেহে তাকেহে কৈ আছা খুব, কথা বতৰা নাই।
পিছতে বাকী বাৰু হ'ব তেতিয়াহলে দিয়া।
হা হা হা?
বাকী হব বাৰু এতিয়া তেতিয়াহলে। নাই নাই চাহ খামগে আৰু খোৱা নাই।
অ অ বাৰু তেনেহলে হেৰি এইটো কি কয় ঠিকে আছে আছে দিয়া, কেতিয়াবা ফোন চন মাৰি থাকিবা।
উম উম ঠিক আছে হ'ব।
মোৰ আৰু মনত পৰি থাকে এতিয়া ঘপকে ফোন কৰিব নোৱাৰো, বি